আছো। এনে তই
অ নেটৱৰ্ক পাইছে। আজি মই এনেই বহি আছো কাৰেণ্ট চাইণ্ট নাছিলে এতিয়া কাৰেণ্ট আহিছে আমাৰ ঘৰ ফিলে।
অ আমাৰ এইফালে কাৰেন্ট আছে বাও
কাৰণ নাছিলে আজি দিনটো কাৰণে নাছিলে এতিয়া আহিছে
অ খবৰ ভাল।
ভালেই
ভালেই ভাত পানী খালি নাই।
নাই নাই খোৱা বনোৱাই নাই।
অ এ আমা পইয়াৰ নাই আমাৰ পৰিয়ালৰ ল'ৰা এটাৰ আজি বাৰ্থডে।
অ তাৰ ভাত খাব যাবি নে
আহিছো আও পাচলি চাচলি কাটি দিবলে অকণমান সোনকালে মাতিছে
খুজকাই গৈছো।
ওচৰতে আৰু দুঘৰ খাই। মই তোৰমনে আহিছো মানে বা ল'ৰাটো। তাৰাপৰা হেৰিও আহি আছে।
আহি পই যোৱাই।
আছে আহি পোৱাহে নাই পাবহি আও অকমান দেৰিকে
কি লৈ গৈছে জোৱাই
জোৱাই ইমান দূৰ বাইক চাইকত যাব নোৱাই হত ট্ৰেইনত অহা যোৱাহে কৰে নহলে অ নহলে বাছত যাই বাৰু নহলে ট্ৰেইনত যাব নযা হয় মানে দূৰ হয় যে। আৰুতো উম বন্ধ দিবই বা।
পিকু পিকুৱে মই আজি সেইফালে ওলাই গৈছিল।
আহ।
বাকী
মাহঁতৰ ভাল?
ভালে।
অ
দূপৰিয়া ভাত কি হয় খালি।
দুপৰীয়া ভাত আজি নাখালো ৰাতিপুৱা ভেন্দি আলু ভাজি ললো। তাৰপা পনিৰ আছিলে কালি বা পনিৰ আনিছিলে, পনীবোৰ কিবা টেঙা টেঙা হ'ল গম ছ নাই সেই যে দৈ গাখী দৈ গাখী গোন্ধৰ লালে ঘৰতে বনোৱা পনীয়া আনিছিলে বৌ।
এই ভিৰিত থৈ দিব লাগিছিলে আৰু।
ফ্ৰিজত থৈ দিব ধৰিছিলে তাকে।
ফ্ৰীজত থৈ দিলে
নহয় ফ্ৰিজত থোৱাৰ পৰাই নহয় ফ্ৰিজত থোৱাৰ পৰাই আনিছিলোন ফ্ৰিজত মানে তাত। তাতে কিবা বেয়া হ'ল নেকি মানুহবোৰে ঘৰতে বনাই বেচে নেকি। তোৰ দৈ গাখীৰ দৈ গাখীৰ লাগিছে নহয় খাবলে।
বেছিকে ফাটিলে চাগ এ ফটা গাখিৰ নহ দৈ গাখীৰ বনালে কিছুমানলৈ পৰা দৈাখীয়ে বনায়।
বেছিকে সেই কৰিলে বলা-
উম, জানো পাই কেনেকে বনালে কিবা দৈ গাখীৰ - দৈ গাখীৰ লাগিছে খাবলৈ গোটেই।
উম, মা গল ন তহঁতৰ?
ও, নাই কাইলে যাব।
অ ',
অ সেই। খানা খোৱাৰ কথা এটা পাতিছিলে।
কিহৰ খান।
মি স্কুলৰ কেইটটা খানা খুওৱা কথা পাতিছিলে।
এম ই স্কুল নে সেই অ কেইটা।
এইটো বিয়াত খ ম
তাৰপা কেতিয়ালে?
দীপশিখা ঘৰত নাথাকে নহয় মৰে থাকে।
অ',
তাৰ পিছত সেই তাই। এই কি বুলি কয় হ মঙল কাইলৈ আহিব হ'ব মঙলবাৰ খাম বুলি কৈছে মলো পিকু আহিব। উপায় নাই সুধিব লাগিব ত তোৰ সদি সাতটা হ'ব।
মই নাই আকৌ মোৰ হেৰিহে আহিবহে ঘৰলৈ যাব পাৰিল নাই জানো মই সুধি যাব লাগিব বাৰু।
অ',
তই নহ'লে আমি ছটাই। চাৰি বি এশ টকাকে তুলিলে বেছিও হৈছে কিমানকে তুলো জানো।
মিলাই চাবি আৰু এনেই কলে যাবি ন হেৰি হলে এই আমাৰ কাষৰ নদীখনত তালে?
ৰেকৰ্ড হৈ থাকে এ দুবাৰ।
অ, দুবাৰ।
তাকে।
তাকেটা দচা ল কি কও। বিকিহঁতে দেওবাৰ খাম বুলি কৈছিলে এইটো দেওবাৰ গৈ অহা দেওবাৰ দীপশিখা আকৌ দেওবাৰলৈ গুছি
মঙল বুধ বুধবাৰ মানে কৰিব পৰা হ'ব নেকি?
সুধিব লাগিব, সুধিব লাগিব ৰহ।
ৰ গুুৰ পেলাই খুলি পিনে বহাই দিম মাংসটো সেই কিনিলে মানে এক কেজি কিনিলে মানে বহুত দাম হ'ব এতিয়া গোটাকে আনিব কৈছোঁ মই বোলোঁ কাবাৰ ঘৰত নহলে পইচ ধৰক নহ'লে আমাৰ ঘৰতে কাটি লবি
অ',
টকাহে গোটা। দুই কেজি আনিলে মানে হৈ যাব ডেৰ কেজি।
তহঁতৰ সেইফালে দিয়ে গৈ সেইখনতে খাব পাৰ বা এনেই ধৰি ল কষ্ট কৰি কিবা কৰি যাব লগীয়া
এ দূৰলে নাযাও ওচৰতে খাম, মাথাইৰি ওচৰতে খাম। চুবতে একে হেৰিহে হয় নাই? ইমান দূৰৰ পৰা তেল কৰি কৰি।
তহঁতৰ ঘৰৰ ফালেদি কিনে গোটেইখিনি খোজকাঢ়ি গুচি যাম ন? উম, তেনেকে মিলাব লাগিব।
উম।
তেনেকে কিবা এটা কৰিব লাগিব
তাকে কিবা এটা কৰিব লাগিব।
বুধবাৰ মানে কৰিবি মানে মঙলবাৰে গৰম বন্ধ দিব মঙলবাৰ আহিব ঘৰলে, মই বুধবাৰে তেতিয়া যাব পাৰিম। ঘৰত মানু নাথাকে যে।
অহ, মই কৰা নাই মই বিকিয়েনো কৰবাত কিবা কাম চাম কৰে দেওবাৰে খাম বুলি ক'লে দীপশিখাও ঘৰলে, ৰুমত কিবা টিউচন কৰে হেনো তাই হেনো দেওবাৰে না
দীপশিখাটো বাদ দে তেতিয়া।
উম সেইজনীহে উলিয়াইছে সুধিব লাগিব, মই বোলোঁ মংগলবাৰে কিবা এটা কৰ বুলি কম। অ সোমবাৰে কি বুধবাৰে। আজি মই জেঠাই হঁতৰ ঘৰলে মাতছিলে অইচ কুটি নথকাৰ যহত। স্কুটি নাই নহয় মোৰ ভাগত দাদাই লৈ লৈ যাই। দাদা খন বেয়া কৰি পিনে মোৰখনে দেখোন এতিয়া তিনি-চাৰি মাহ মান হ'ল চলাই আছে।
দুখন দিনা ঘৰতে আছে
হেততেৰিকা আগৰ খন বেয়া হ'ল বোলো মোক
অ', অ', আমি সেই স্কুটি এখন লম এতিয়া বন্ধতে।
অ, ক'।
মোৰ নামত মোক লৈ দিব নেকি?
কোনে
কমে আৰু দিগবৌ বৌ
অ', যোৱাই
অ', এতিয়া সেই বাইক স্কুটি একো নহয় আগতে আগতে বাইক হয় হয় আগতে বাইক আছিলে বাইকখনো, অ, সেইটোয়ে ধৰি লোৱা এতিয়া কিবা কিবা এটা হৈছে বুলি ক'লে, পতককে নিজে গৈ আহিব পাৰিম, এতিয়া বাইক স্কুটী এ আগতে আছিলে বেছি দিলে, ইয়াত ধৰি ল চলাবলে মানুহ নাই শনিবাৰে আহে দেওবাৰে থাকি সোমবাৰে যাবলগীয়া এহাজাৰ
অ', আমাৰখন পুৰণা হল বেয়া হোৱা বহুত দিন হ'ল তাত। তাই এতিয়া মোৰখনে চলাই আছে বহুত দিনে হল সমাহ মানে হল বুলি ক'ব পাৰি আৰু। মই চুবৱে নাপাওঁ স্কুটি। ক'বালে যাবলে থাকিলেও যাবলে নাপাও।
ইয়ালে আহিবি এদিন ঘৰত তাকমনি। দ নাহিবি নি।
এদিন যাব লাগিব। এই জোৱাই থাকিলে নাযাওঁ জোৱাই নাথাকিলে যাওঁ আৰু বাইকজনী থখিলে নাযাওঁ দেই সেইজনী
নাথাকিলে শিবিৰো হেৰি যে সোমবাৰে। সোমবাৰই নাথাকে চাগে সোমবাৰে যাব নহয় মই সোমবাৰে ঘৰলে আহিবলৈ হাক দিম। তই মঙংগল
এ এতিয় যাব নোৱাৰো ৰ', কম নহয় যোৱা আগত।
এতিয়া বন্ধন ন আহিছো আকৌ তোক খুলিলেহে নাথাকিলে
জোৱাই থাকিলেও যাব পাৰিম কিন্তু এই বাইকজন দেখিলে এই একো নহয় যাম আৰু ৰ'।
বাহ থাকো দেই, অহলে মাতিব নাযাওঁ এতিয়া।
অ'। ক'লে আহিব পাৰিলেহেঁতন?
উ। মহ এনেই মই ঘৰলে পাতটো যাম মাটি ৰুবলৈ এতিয়া নাযাম অ', মাটি ৰুটো ব দিব লাগিব এনেই কেতিয়াবা যাবও পাৰো কিন্তু আমাৰ সেনেকে ধৰি ল সেইবিলাক পৰিৱেশতে ভাল লাগে এনেকুৱা দিনত মা পথাৰালে গৈহে ভাল লাগে এনেই ঘৰত থাকি ভাল নালাগে এতিয়া আকৌ ইয়াত ধৰি সেইটোত নিমিলে যে
ধৰিকাৰনে ঘৰলৈ গুচি আহিবি আকৌ ঘৰত পথাৰ মাহঁতে ভাতকেইটা বনাই দিলে আজৰি হ'ব নহয়।
মানে সেইটো কৰিবলৈ নিদিয়ে তেনেকুৱাইে ধৰ।
কোলা হয় বুলি আহ
কোলা হয় বুলি নহয় মানুহেটো হাঁহিব এইটো ইমান হেৰি মানুহটো হৈ পেলাই ঘৈনিয়েকক
অ ঘৰতেহে আহি কৈছো কিবা কি হল মানুহব লগৰ কথা নালাগে নহয়।
কিন্তু মই সেয়ৰ দিনত ধৰি লও তেনেকে থাকি মেলি হেই কৰিয়ে ভালা প এনেক তো বেয়াই পাওঁ।
উম ঘত সোমাই সোমাই থকাত
ঘৰত থকাতকে অ', ধৰি লোৱা এদিন এদিন দুদিন। বোল মানে ৰুই পেলা ভাল লাগে পথাৰ পৰিৱেশটোকে ভাল লাগে হয় নহয় বাৰু নোৱাৰিলেও পাৰিলেও গৈ মেলি পৰিৱেশতটো কিবা ভাল লাগে পথাৰ।
অ'। সেইটোৱে।
আম বিলাকে আগতে তেনেকে মিলি অহা যায় সেইটো কাৰণে। সেই আও পাৰিম আও ইয়াতো ইয়াত পথাৰ ওচৰতে।
কথা
ইয়াত পথাৰৰ ওচৰতে আমাৰ তাততো বহুত দূৰ যাব লাগে।
উম।
ইয়াত পঠাৰ পালে তো দুশ তিনিশ মান মানুহ আহিছে তাৰ কাষতে পথাৰেই আও।
উম।
এনেই আগতে মিচিঙও দিয়ে, এইবাহেনক ঘৰতে কৰিব মানুহ লগাইোটো কৰিব লাগে এনেই মানে মিচিঙক গলেও লাভ নহয় নিজে হাল বোৱাই দিব লাগিব শিকিব লাগিব আকৌ ঘৰত আহিব। ঘৰতে থাকিব, অ'। আকৌ ঘৰত আহিব মিচিং খিনি ঘত তাতে থাকিব আকৌ খুৱাব লাগিব বোৱাব লাগিব সেইখিনি
অহ। সেইটো কাৰণে প্ৰব্লেম হয়।
প্ৰব্লেম অ। আকৌ এতিয়া বেয়াও পাইছে ধৰি লও ঢেৰ মানুহে আহিব মই আছো কাৰণে বেয়াও পাইছে। আৰু কেতিয়াবা পতক তে নাথাকিব আকৌ হেৰি মানুহ এটা থাকিব তেনেকৈ মানে পমূলীয়াও বোলে এইবাৰ ঘৰতে কওঁ বঙালী মানুহকে লগাই দিম ময়ো থাকিম তেত তিয়া এনেকে কৈছে আও।
উম।
মই দুদিনত ইয়াত বেছি মাটি হেৰি নহয়টো, দুদিনতো খেতি হয়ে দিব।
একেইদিনাখন দি দিব মানে।
উম দু মানে হেৰি নহয়।
অ'।
উম।
ভাল আজি কিহে খোৱা কৰিলা।
ভাত আজি মাংস, ইয়াত আকৌ মানুহ বিলাকে ব্ৰইলাৰ কইলাৰ এইবিলাক নাখায়। তোক খাচী খাই অকল খাচী খাই বগুন নে,
নিয়মত খাই নে খাচী।
অ', এতিয়াতো এতিয়া মই মই অহাৰ পিছত দিয়াত হেৰি বাহিৰত বাহিৰত কেহী এখন এক্স্ৰাকে বনাই চে কিন্তু মানে ডাঙৰ মানুহ খিনিয়ে নাখায়। আহো এনেকে খানা চানা চব মিলাই যদি খানা চানা, তাতে তেতিয়া সেইবোৰ খ খাচীটোৱে আনে আও,
আহ।
সেইটো মানে।
থাকেহে,
আমাৰফালে আকৌ বইলা হে।
আমি মই মতো মাংস কইলা চইলা সেইবিলাক খাইহে ভাল পাও।
উম
সেইটো খাই বেয়া পাওঁ। তহঁতৰ এইটো ৰাস্তাতটো অহাই নাই ন।
না হা আমাৰ ফালে গোটেই গেলা ৰাস্তা।
এই আমাক আমাৰ কলেজৰ ৰ যোৱা ৰাস্তাটো বনাইছিলে নহয় এতিয়া ভাঙি চিঙি এদায় গাড়ী গ গ আমাৰ এই ৰাস্তাটো আহিছে কিন্তু বনা বনোৱাহে নাই কেতিয়া বনাই জানো।
অ তাকে বনোৱা হলে ভালে আছিলে বাৰু
উম কিনো কৰিছে পইচাবোৰ খাই খাই থৈ দিছে আৰু চৰকাৰে।
টকা পইচা বেলেগে খাই যায় ৰাস্তাটো ধৰি লোৱা এইবিলাক চব ৰাস্তাই ভাল হ তহঁতৰ সেইটো হে আছোগে চকাৰত দৰ নাই যিবিলাকে ঠিকা সেইবিলাকৰ তোক
সেইবিলাকৰ লগত দুখ সেইবিলাকে, পইচা খাই দিছে চৰকাৰে এইবোৰ বিচাৰ নলয় নহয়। তেওঁ জানো।
কোন হেৰিয় নে ত পঢ়োৱাখনত।
আহ।
চাহ দিব লাগে কেতিয় দিয়ো তাকে ভাবি আছো।
টিকেট উলিয়াই দিবতো চা হতে ন,